হেল্ল'
অৱ মোৰ মাততো আহিছে নে!
অৱ আহিছে আহিছে, মোৰ আহিছেনে?
অৱ অৱ একদম।
উম।
উম কি কৰি আছিলা! অৱ অৱ ভালে আছো।
মই এনেই অকমান মানে আৰ্টৰ সেয়া চাই আছিলোঁ আৰু। কেনেকে কৰিব পাৰি।
অ মইয়ো চাই আছো নহয়, মই মানে চাইছো মানে কি! মই মানে পুৰণা যিকেইটা আৰ্ট কৰি আছিলো। সেইকেইটা মানে পেইণ্টিং কেইটা চাইছিলো। হে হে মাজে মাজে মানে চাই থাকো আৰু এনে।
অৱ ময়ো সেনেকেই আৰু। কেতিয়াবা কেতিয়াবা মনত পৰি যায় যে অ এইটোও কৰিছিলোঁ। কৰি পাইছোঁ তেনেকৈ এইবোৰ মানে নিজৰ সেইবোৰ মনত পৰি যায় চাই থাকো। মানে আৰু কেতিয়াবা এইবোৰ টেকনিকবোৰ চাই থাকো আহ কোনটো মানে কি অইল পেইণ্টিঙৰ টেকনিক। তাৰ পৰা তেনেকৈ ৱাটাৰ কালাৰ কৰা। সেইবোৰৰ টেকনিক সেইবোৰ মানে চাই থাকোঁ।
অৱ। এয়াই, আৰে জুমক কেইটামানে একদম ধৰিলোৱা একদম তিকলা থাকোতে যে পেইণ্টিং কেইটা। সেইকেইটা দেখি কিনে আৰু ভাল লাগে। মানে সেনেকে মানে দেখা যায় যে আমি। সৰুৰ পৰা কিমান ডেভলপ হৈছো আৰু। কিমান ইম্প্ৰোভ কৰিছো নিজকে।
বুজিছো। বুজিছো। মোৰ মানে সেয়া ৱাটাৰ কালাৰ কৰা বহুতবোৰ আছিলে আৰু তেনেকে সেইবোৰ মানে বিচাৰি বিচাৰি ওলাইছো, যে ক'ত থৈছো মই কৰ পৰা বিচাৰি। বিচাৰ। গা ওলাইছো তাৰ পৰা তাতে মানে এয়া বানপানী হোৱা তাৰপিছতে এইবোৰ এইবোৰো ছবি আঁকি থৈছিলোঁ। চব সেইবোৰ চব আৰু
উম', তুমিতো বহুত মানে উস্তাহ আৰ্টত মানে বেষ্ট আৰ্টিষ্ট আৰু ক্লাছত আৰে হেৰি হম', হুম,
তেনেকুৱা নহয়। মোৰ মানে অকল সেয়া আছে আৰু বহুত ৰুচি আছে। বস্তুটোৰও ঘৰত সেইকাৰনে
এই তুমি যে মানে ডাইৰেক্ট মানে মাৰ্কাৰ দিয়ে। আঁকি দিব পাৰা মানে ইমান টেলেণ্ট মানে তোমাৰ পেঞ্চিল দি আঁকিবইে নালাগে। ৰাস মানে ডাইৰেক্ট তাকি দিয়ে আৰু মানিছো আৰু মই
সেইটো মানে কি হয়। পেঞ্চিলটো আচলতে একেই হয়। বস্তুটো পেন্ঞ্চিল দি আঁকা আও মানে সেই একেটা সেয়ে যাব। অকল পেঞ্চিলে কি মানুহ গুচিবলৈ আহি থাকে। এতিয়া যদি যদি ভালকৈ ভাবি লওঁ আৰু মানে প্ৰতিটো বস্তুৱে মানে নিজৰ কিমান ধ্যান দিছা সেই টোৰ ঘৰত যায়। মাতো তেতিয়া মানে মই ধ্যান দি কিনে আগতে ভাবি লওঁ আৰু যে মই কেনেকৈ আঁকিম মই লাইনকেইটা কেনেকৈ দিম ত' মই সেইটো
উম',
পেঞ্চিল মই তেনেকেই কৰিলোঁ হয়। সেইকাৰণে মাৰ্কাৰ দিয়ে কৰিলোঁ আৰু এবাৰতে
মোৰতো ভয়ে লাগিছে, চ এইটো চাগে পেৰা হৈ গলে। সেইকাৰণে পেঞ্চিল কৰোৱা আমি আৰু বাচ্ছা তুমি টচাৰ হয়। তোমোৰ শিক্ষক শিক্ষক একোৱি অ', আহ বাৰু এটা বস্তু জানা নেকি? এই চফট পেচিল যে চফ্ট পেচিল ইউজ কৰিছ নেকি?
কি কি বস্তু?
এটা ন মই যেতিয়া সৰু আছিলো। তেতিয়া এজনে চফট পেচেল বুলি ক, মানে অইল অই পেষ্টেল যেনেকুৱা সেনেকুৱা পেষ্ট আছে হা মানে বস্তুতো এইটো চাইছা নেকি কেতিয়াবা।
উম! চফ্ট পেষ্টিল মই নিজে ইউজ কৰি পোৱা নাই সঁচাকে ক মই নামটো চাগে মানে শুনিছো বা এনেকে মানে মইটো হাতৰ আৰু বহুত কিবাকিবি চাই থাকোঁ ন তোমাৰ সেই শিকিব পাৰোঁ আৰু চফ্ট পিষ্টেল এনেকে ইউজ কৰা। নামটো নাজানো বস্তুটো কিজানি মই ইউজ কৰিও পাইছোঁ। সেইটোও মই নাজানো। মান এটা থাকে বাৰু যে সেইটো মানে কি হয় সেইটো অইল পিষ্টেলৰ নিচিনাই হয়। কিন্তু সেইটো অকল মানে বেছি আমি মানে সেয়া কৰিব নালাগে, জুৰিব নালাগে আৰু। সেইটো মানে বুলি কয়। অঁ! মানে ওপৰত-ওপৰত এনেকে যায় আৰু নিজে-নিজে।
সেইটোৱে। মানে বস্তুটো মানে- এনেকুৱা থাকে যে তুমি মানে হাত দি অলপ চুলে হ'ল। তাৰপিছত হাত দি কিনে কৰিব পাৰি একদম মানে লাইট আৰু। মানে একদম চফ্ট হয় বস্তুটো মানে। মানে আগুলি দি মানে কৰিব পাৰে। মানে ক ক'ব গ'লে আৰ্টৰ মানে ইমান বস্তু আছে ন। বহুত বস্তু আছে।
অঁ! মোৰ হাতৰ সঁচাকে ক'ব গ'লে সিমান এটা বস্তু ঘৰত বৰ্তমান নাথাকোঁতে আছিলে।
উম-উম! হুম।
ঘৰ চিফ্ট কৰিলোঁ ন। সেইকাৰণেই আৰু মানে কি আৰ্টৰ যিমান দাম ন বস্তুবোৰৰ।
অঁ! বহুত।
তি মই যদি মই চব কিনিব যাওঁ, তেতিয়াহ'লে মোৰ মানে নিমিলিব বাজেটতো।
ঘুৰিছো-ঘুৰিছো। একে-একে। মানে এনেকুৱা মানে যোন কেইটা আৰ্টিষ্ট চাওঁ ন ইউটিউবত। বাপৰে সিহঁতৰ ইমান বস্তু। মই মানে একদম পাগলাও হৈছোঁ আৰু তাৰ মানে সেনেকুৱা যদি বস্তু হয়। মানে যিমান বস্তু হয়, সিমান মানে সিহঁতে মানে, ভালকে মানে চব মানে কম্বিনেচন কৰি মানে একদম ৰিয়েলিষ্টিক মানে আঁকে আৰু। সেনেকুৱা স্কেচ পেন যে সেনেকুৱা।
আমিটো স্কেচ পেন ইউজ কৰিলে সেইটো মানে অলপ ভিজি যায় সেনেকুৱা। সিহঁতৰ স্কেচ পেন মানে-মানে কালাৰটো মানে ফিল হৈ যায়। আৰামছে।
ম‌ই স্কেচ পেনো সিমান ব্যৱহাৰ নকৰোঁ। স্কেচ পেন দি কি হয় মোৰ আচলতে মানে কি মই ইমান এটা ধ্যান দিব নোৱাৰোঁ তোৰ পানী-চানী পৰি যায় কেতিয়াবা। পানী পৰিল মানে তেজ। পেন দি অকাযোৰ বেয়া হৈ যায়। সেইকাৰণে মই স্কেচ পেন দি ইমান এটা ভাল নাপাওঁ। আৰু আগত এইটো মই বহুত ধুনীয়া মানে বস্তু আকিছোঁ। সেইটো মানে স্কেচ পেন দি আকোঁ আৰু বেয়া হৈ যায়।
অ', আৰু আৰে মোৰতো জানাই মই মোৰ হাতটো ইমান ঘামে। মই মানে আঁকিবই নোৱাৰো, মই যদি পেঞ্চিল দি আঁকো ন। সেইটোৱে মোৰ বেয়া হৈ যায়, সেইটোৱে মোৰ কলা, কলা আহি যায় শীতত। সেইকাৰণে মোৰ গ্ৰেড কেইটা মানে সদায় মানে কম আহিছে তাৰমানে ইমান লেতেৰা হৈ যায় তাৰমানে। ত ব বম দিগদাৰ হৈছে মোৰ।
অ', মই সেদিনা কি হৈছে, বহুত পুৰণা এটা আৰ্ট। ফটৰ সেয়া পাইছিলোঁ, আৰু কপি পাইছিলোঁ তাতে মানে। মই একদম সৰু থাকোঁতে আঁকা আৰু এইবোৰ মানে। একদমেই সৰু। তেতিয়া মানে মোৰ এয়া নাছিলে আৰু। হাততটো মানে গ্ৰীপ নাছিলে মোৰ মানে তেতিয়া পাইছোঁ আৰু নিজে চাই মই ভাবি আছো কি পাপৰে ইমান মানে ইমানেই সৰু আছিলোঁ হাতটো গ্ৰীপো নাই একো নাই তথাপিও মানে আঁকিব মন আৰু বহুত কি যে আঁকিছিলো নহয় মানে সৰু বাচ্ছা হিচাপত ভাল বাৰু সেইটো মই নক ক কিন্তু যি কোবাৰ এটা কবাত ভেকুলী ছবি আঁকা আছে। কিয় আঁকিছিলো এইবোৰ মই নাজানো যত যি দেখো সেইটোৱে আঁকি পেলাও এনেকুৱা আছিলো সেই এ এটা ভেকুলী আছে তাৰপিছতে এটা মই জেঠী এডাল আঁকি থৈছোঁ
আ মনহা কেইদিনমান আগত অ', মোৰোৰ চব কপি মোৰ মানে অলপ শিফ্ হৈছে যে চ' বেছি কপ চপি নাছিলে মোৰ এটা এডমিট কাৰ্ড আছিলে। তোৰ তাতাই মানে চিগ্নেচৰ চিৰা হা এ কে নছিল চাগে সেই এডমিট কাৰ্ড ৰখোন সিক তো চাব লাগে। এনে যে নেখিছে একদম মানে দীপ কে অম দেউতা কৈছে তুমি এইটোত মানে কিমান ত হাত ভাঙিছাৰ কোৱাচোন। এনে হেন ৰাইটিং এনেকা মানে চাৰ্ট এইজছ একদম চাৰফ চাৰফ
আচলতে কি জানা মানে আহ কি বুলি কয় আৰু এইটো আৰ্টৰ সেয়াটোৰ পৰা মোৰ মনত পৰিল কথাহে এটা মনত আছেনে আমি যে সেয়া কৰিছিলোঁ স্কুলত এই যে ক্ৰাফটৰ সেয়া যে মেমে কৰাইছিলে।
উম, উম।
মোৰ সেইবোৰো থোৱা আছে।
অ', আ মোৰ একদম চব থোৱা আছে মোৰ
মোৰ এটা যে আমি যে আইচ ক্ৰীমৰ যে লাঠি
অ আইচ ক্ৰীম যে বনাইছিলো আমি গোট দিছে জানা এনেকে টিকমাৰ কৰি আইচক্ৰীমটোত গুড দিছে
আৰু আমাৰ মানে আমাৰ যে গুড দিছিলে গুডৰ যোনটো যি থাকে সেইটোৰ মানে এটা ছোৱালী আঁকি দিয়া আৰ্টটো ইমান ভাল পাইছে লিখোঁতেও মানে কেনেকে, একদম ক্ৰিয়েটভিটি ইউজ কৰা তাৰমানে এনেকুৱ মানে আৰ্ট বনাই দেই।
এয়া কি বুলি কয় এটা বনাইছিলোঁ মানে মৰ্চিজ যে মেটচ মানে মেছ যে মেচৰ কাঠি কটা দি তিল কিটা দি বনাইছিলো আৰু।
উম অ সেইবিলাক মনত পৰে আৰু মই স্নোমেন বনাইছিলো তুলা দে কিনোই
মই সেয়া দিও বনাই পাইছো বাৰু কি নাম আছিলে এইটো যে? মাৰ্বল পেপাৰ যে মাৰ্বল পেপাৰটো কাটি কাটি মানে
সেইটো মানে সেইটো বেষ্ট আছিলে। কাৰণ মাৰ্বল পেপাৰটো চবতকে বেছি ইজি কাম কৰিবলে।
উম হম। আৰু ক'ব গ'লে সেইটোৱে মানে জেনেৰেলি ইউজ কৰে আৰু মাৰ্বেল পে পাৰ। আৰে মনত আছে আমাৰ যোনটো ক্ৰাফ্টৰ বুক আছিলে? তাতে যে পেপাৰ ইচ কেইটা আছিলে? সেনেকুৱা আৰু মেক্সিমাম অ মাৰ্বেল পেপাৰ টাইপে বাৰু পেপাৰ কেইটা ইমান ভাল আছিলে, মই যোন কেইটা ইউজ কৰা নাই সেই কেইটাও মই মানে ৰাখি দিছো।
মই মাৰ্বল পেপাৰো থোৱা আছে, চাৰ্ট পেপাৰো থোৱা আছে আৰু সেয়াও থোৱা আছে। আৰ্ট পেপাৰো থোৱা আছে।
ৱাহ!
চব থৈ দিছো একো কৰা নাই এনে থৈ দিছো বাছ।
অএ